ধ্ৰৱ তোমাক ফোন মাৰিছিলোঁ মই
কাক
তোমাক
অ নহয় মোৰ তাত অহা নাই মই তোমাৰ এপতে আছো
অ এইবিলাক গ্লিটছ গম পাইছা
এই পা এতিয়া ৰাতিপুৱাৰ পৰা কিমান হৈ আছে
এ অশান্তি লগাই দিছে ন আজি
তুমি কৰিছা নে
কেনেকে কৰিবি হেৰি নাই নহয় খোলেই নাখায় নহয়
মই একে কালিয়ে যি কৰিলো আৰু ৰাতি তাৰপিছত
মানে কি হ'ল জান এই জোন কেইটাতৰ আগতেই ধৰ ডাউনলোড মাৰি থোৱা আছিলে সেইখিনি জি মানে কৰিব পাৰিলি গম পালি
নহয় মই কিন্তু তোমাৰ ডাউনলোড দিয়া মানে এপটো যে আপডেট আহিছিলে
উম
মই আপডেট দিয়াৰ পাছত মই মোৰ আকৌ পঞ্চাছশ টাস্ক আহিছে ন মই আকৌ ডাউনলোড কৰিছো
গম পাইছো সেইকেইটাই যি আহিলে আৰু যি পাছত টো অহা নাই উম গম গম পাইছো আৰু দুদিন মানৰ কাৰণে বোলে ৰখাইও দিছে
অ মানে তোমাৰ ইউজাৰবোৰ ইউজাৰ সম্ভৱ বহুত হৈ গৈছে হয়নে
উম ই মানে কৈছে কৈছে দুদিন মানৰ কাৰণে ৰখাই দিছে
সি গ্ৰুপত যিদিন জানো এতিয়া তোমাৰ কেতিয়া ভাল হ'বগে আৰু
উম তই ইহঁতৰ ঘৰলে গ'লি নাই যোৱা
এই নাই যোৱা এই গৰমত ক'ত যাবা? গৰমত যাব মন
মই আকৌ বোলো, তই তাত আছ নেকি?
নাই, নাই, নাই মই তোমাৰ এইয়া ৰাতিপুৱাৰ পৰা ঘৰতে আছো। আকৌ এই এইটো পিঠা খোৱা গলো। এ, টি, এম, কাৰ্ড দাল আনিবলে।
কি এ, টি, এম, নতুন কে আহিছে নেকি?
অ' নতুনকৈ আহিছে, আহি পেলাই কে টিং বনাই একে চব কৰি লৈ আহিছো, এতিয়া জিপে টো খুলি দিছো। এছ, বি, আই, নহয়, এই মাইনৰ একাউণ্ট তোমাৰ এইয়া পে, এন, বি, অ' অঁহ, তেনেকুৱা এটা একাউণ্ট খুলিব লাগিব আকৌ এছ বি আইএটা।
তই যদি পি এন বি এ যদি কৰিছ এই। আমাৰ গাঁৱৰ এটা এ টি এম, কিন্তু মই এই ঘৰত যাওঁ এই উলিয়াব লৈ পইছাটো এই যে ল'ৰাটো উলিয়াই।
অহ তাৰ তানমত।
অঁহ। এতিয়া উম সি কোৱা মতে কৈছে যে, যদি পিনটো মানে চেঞ্জ কৰিব লাগে। মেহেৰিত গৈ পেলাই এই এটি এমতহে কৰিবগৈ লাগে আৰু। পিন নাম্বাৰ দিব লাগিব, তাৰ কাৰণে বেংকত যাব লাগে বোলে হয়নে?
এই নালাগে, মই এতিয়া আজি ঘ মই নিজে ডাইৰেক্ট এ টি এমৈ গৈছো।
উম, তাৰ পিছত।
পেন্ট মানে জানেট কৈছো যে নিউ পেণ্ট
উমঁ।
তোমাৰ প্ৰথম গৈছো গৈ পেলাই মানে তোমাৰ তাতে এটিএম খন মাৰি পেলাই অটি পি এটা আহে। যোনটো নাম্বাৰত লগত তোমাৰ একাউণ্টটো আছে অ' টি, পিটো দিয়াৰ পাছত আৰু এ টি এম টুতে। কাৰ এখন নতুন প্ৰিন্ট মোক দিব আহিছে।
অঁহ তই মানে সুমিয়াই দিয়াৰ লগে লগে ধৰ তই নিউ প্ৰিণ্ট মাৰিলে আহি যাব।
আহি যাব আহি যাব মানে তোমাৰ অপচন থাকে তাত।
গম পাইছোঁ, গম পাইছোঁ, কি অকলে গ'লি নে কাৰবাৰ লগত গ'লি?
অ গুধি গুধি সি দেখাই দিছে মানে সি আগতে কৰে যে।
অঁ, অঁ, গম পাইছোঁ গম পাইছোঁ।
সি সি দেখাই দিছে, এ তুমি যে অথনি ফোন মাৰিছিলা উমঁ, গৈছে গৈছে।
অঁহ তহঁত যে নিৰ্মল গংগাৰ পানী নিব গৈছিলি।
কিয়ে।
অঁ, অঁ, কম
কে কেতিয়া আমি তাৰ পৰা আহিলোগৈ?
তাকেইটো সেই তেতিয়াই কথা পাতি আছিলোঁ দুইটাই মোৰডাল বেয়া হৈ গৈছে।
এ মোৰডাল মোৰো হৈছে এই তুমি চোৱাচোন নিজে চোৱা। এই ৰাতিলৈকে দেখাই আছে ৰাতিপুৱালৈকে দেখাই আছে। ৰাতিপুৱা হা। ৰ, মই কথা পাতি আছো। নেট নাপায়, এই এইটো ৰাতিপুৱালেকে মোৰ দেখাই আছে মোৰ পজেচিং। নাপায় মোৰ নেট, কথাকবলৈ গ'লে বাবে নাপায়।
কোন এইটো?
এ, গুতি এ জ্যোতি।
অহ জুতি।
এতিয়া লগ কি, নহয় সি মোক তোমাৰ এই পথাৰলৈ লগ ধৰি আছে।
হম।
কৈছে পথাৰৰ পৰা আহোঁ গৈ বল মই কৈছো নেটৱৰ্কেই নাই কটো আকৌ পথাৰ তাকো মই কি কৰিম মই, উম উম তাকো। অথনিৰ পৰা ৰ'দটো অকণ দিয়া নাছিলে এতিয়া আকৌ তেক তেক কৈ দিছে আকৌ।
তাকেতো মই আকৌ সেই তোকো মেছেজ দিলো, গুটিকো দিছো, কপিলকো দিছো। এতিয়া ক গুটিয়ে আকৌ কৈছে কৈছে আহিবা নেকি কপিল দাৰ ঘৰত। অ এতিয়া কি যাবি আৰু সন্ধিয়া যামেই দেখোন।
সন্ধিয়া যামি সেয়ে দুবাৰ দুবাৰ গ'লে আকৌ। আকৌ অহা-যোৱা কৰিছোগে সলনি, উমঁ-উঁম। ইমান ভাল। আকৌ তোমাৰ আমি একেবাৰে যাম, একেবাৰে যাম দিয়া।
উম।
কামবিলাক আলোচনা কৰিম গে কি কি হৈছে। কাৰ কি কি নাই হোৱা। এতিয়া তেনেকুৱাই চবৰে, এতিয়া এই-
মানে গছ পুলি যেতিয়ালৈ মানে গছ পুলি যেতিয়ালৈকে নোৰোৱ, তেতিয়ালৈকে বহুত আলোচনা হ'ব গম পাইছ নে।
বহুত আলোচনা, বহুত আলোচনা। তোমাৰ এতিয়া এটা-এটা সৰু কথাবিলাক ওলাই থাকিব।
হেৰি ইহঁতে আজিৰ ভিতৰত আমাৰ এন জি অ'টোৱে পে'মেণ্টটো দিলে ভাল আৰু। তেতিয়া আমি কাইলে পৰা আকৌ গছ পুতি ৰুব পাৰিম নতুন।
অঁহ', - তেতিয়া আমি আমাৰ কাম বিলাক আগুৱাই থাকিব অকণ।
উমঁ। জানো কি নো কৰে আৰু নাজানো আৰু দেই আজি।
এতিয়া কি ভাত-চাত খালা?
এতিয়া ভাত-পানী খালো। এনেই বিচনাতে পৰি আছোঁ অলপ মেছেজ এটা দিওঁ তোক।
উমঁ, তাকে মই বিচনাতে মোবাইল চাই আছো আৰু উপায় নাই এতিয়া একো কৰিবও পৰা নাই।
আগতেই জনা তোক হ'লেতো আগতে মই ফোন মাৰিব পাৰিলো, মই আকৌ ভাবিছো তই হেৰি লৈ গ'লি বুলি।
অঁহ', - নহয়। মই ইয়াতে আছো। তোমাৰ এ চব কৰা পাছত মানে এতিয়া যদি আমাৰ এনেকুৱা- বন্ধ হৈ যায়। মানে এনেকা ধৰি লোৱা আকৌ- কৰিব নোৱাৰা। এই এলাহ লাগিব এনেই এতিয়া মানে এতিয়া অকল- এতিয়া আমি অকল এইটোতে থাকো তো।
অঁহ।
তাৰ পাছত যেতিয়াৰ পৰা নোহোৱা হ'ব।
আৰু কিবা নতুন-নতুন-নতুন কাম এটা আহিব বোলে এন জি অ' ফালৰ পৰা, কৈছে ন তোক গুটে?
টো এপ টো ডাউনলোড কৰিছো।
অঁহ', - সেই কামটো অঁহ', -।
ডাউনলোড কৰি মই চালো, মই চাই পেলাই ইমান বুজি পোৱা নাই বিশেষ কি
একো নাই, মই বাৰু তোক সেইটো বুজাম ভালকে সন্ধিয়া। মই মানে তাৰ ওপৰত অলপমান ৰিচাৰ্চ কৰিলোঁ। উমঁ।
ফ'ৰ পইণ্ট থ্ৰী ৰেটিং আছে ন, কি ইমান ভাল কাম এতিয়ালৈ।
নাই, মই কম দে তোক ভালকে বুজাই পিছত। উমঁ। কাৰণ গোটেই কথাটো ইহঁতকো বুজাব লাগিব নহয়। ক- ৰি সিহঁতক নহ'লে সিহঁতক বুজি নাপাব গৈ জাহাঁ-তাহে গছপুলি লগাবগৈ বেয়া হ'ব।
তেতিয়া মানে আমি যদি গোটেই কেইটাই একেলগে আলোচনা মানে চবেই ৰখি থাকোতে কৰোঁ। উমঁ। তেতিয়া মানে আকৌ তুমি যাক তাক কৰি থাকিব নালাগে আৰু এক্সট্ৰাকে।
নালাগে-নালাগে-নালাগে, সেইটোৱেই কথা।
এবাৰ কৰিলেই হৈ যাব, বুজিছো বাৰু। বাকী ওলাই যোৱা নাই কৰবাত?
এ' নাই যাোৱা ঐ। গৰম যি পৰিছে আৰু এই বৰষুণ দি-দি আকৌ এইডাল গৰমডাল দিছে।
অঁহ', -বা এই কি যে কৰি আছে নহয়, নাজানো আৰু। গৰম দিব। অ।
তই কি বাহিৰত বহি আছ নে, সেই হেৰিখনত?
চোতাল এতিয়া চোতাললৈ আহিছোঁ। উমঁ, চাঙত-চাঙত। চাঙত এতিয়া একে টেকটিকিয়া ৰ'দ, তোমাৰ মই তাকো চাইডত আহিছো।
অ' অ' সেইখনো ভাল বনালিটো।
উম উম, সেইখন তোমাৰ মই বনোৱা নাই নহয়।
গম পাইছোঁ, তেওঁ ভাল কাম এটা কৰিছে আৰু।
উম এই নহয় মানে ইহঁতে তোমাৰ ৰাতি মানে তোমাৰ লাইট চাইট গুচি গ'লে
উম।
ইয়াত আহি মানে শুই গলেও কথা নাই ধুনীয়া বতাহ মাৰি থাকেতো।
অঁহহ গম পাইছো।
এইটো কাৰণে সিফালৰ পৰা ভাল আৰু।
অঁ
হেই তেওঁ এতিয়া ৰ'দ পৰি আছে এতিয়া নোৱাৰা বহিবলৈ।
গম পাইছো, সন্ধিয়া বহি ভাল লাগিব।
অ' সন্ধিয়া বহি ভাল লাগিব। মই তোমাৰ সন্ধিয়া যে, তুমিতো দেৰিকে আহা ন?
উম গম পাইছো গম পাইছো অঁ।
সন্ধিয়া তাতে আৰু মানে।
ভালেই ক'ৰ আৰু ইয়াৰ ৱাই ফাইটো ধুনীয়াকে পাই থাকে চাগে?
এই ধুনীয়াক ধুনীয়াকে।
অ'।
এই কেতিয়াবা মানে তোমাৰ এই বৰষুণ নহয় কিবা এ দি দিলে মানে অকণ প্ৰব্লেম দিয়ে আৰু।
উম আজি ৱাই ফাই চলি আছে নে নাই?
আজি পুৰা ধুনীয়াকে চলি আছে।
সেইটো মানুহ নাই চাগে ঘৰত?
মানুহ নাই, মানে যদি মানুহ ইমান চলাই নাথাকে তেতিয়া কিন্তু মোৰ তালে ধুনীয়াকেও পাই।
অঁ অঁ বেছি হেৰিটো ভাল হয়। বহুত মোবাইল হ'লেহে স্পীডটো কমি যায়।
মই এতিয়া অকলেতো মই মানে ধুনিয়াকে চব চাই থাকিব পাৰো এতিয়া।
গোটটয়ে লগাব নাই বা আক' ৱাই ফাই লগাম লগাম কৰি আছে নহয়।
অঁ সি কাইলে লগাব বোলে কাইলৈ নে কি অঁহ।
আহিব নেকি কাইলে মানুহ?
উম তোমাৰ আজি বোলে এই ডকুমেন্টচ বিলাক দিছে তাক শুনিছোহে দেই সি মোক কৈছে কৈছে বোলে কাইলৈ আহিব লাগে।
নাই লগাই থৈ যাইহি বাৰু এদিনৰ পিছতেই ডকুমেণ্ট চকুমেণ্ট দিয়াৰ পিছত। কেইটামানে পুৰা চেটপ বক্সোটো বনাই আনেতো তাতে। মানে চেটপ বক্সটো বনাই আনে হ'বলা তাতে উম। ইয়াত আনি জাষ্ট ফিটিং টোহে কৰি দিব হ'বলা।
উম সেই কালি চিনেমাখন চালো দেই তোমাৰ আল ফা, মজা চিনেমা দেই, তোমাৰ এইজনী যে অঁ অঁ মজা লা
হেৰিটোতো চাগে প্ৰিণ্টটোতো ইমান ভাল নাই এতিয়া?
হা হা অ' প্ৰিনটো নাই ইমান ভাল নাই। এই হল ৰেকৰ্ডিং নিচিনা। অঁ হল ৰেকৰ্ডিং অঁ।
গম পা এ ভালে হৈছে নে এনে?
একদম ভাল হৈছে ভাল হৈছে।
চাব লাগিব ৰ' এ হৃতিক ৰোশন আছে ন?
উম আছে আছে এডুকেশ্যন তোমাৰ পাছত ওলাই। প্ৰথম এই আলিয়া ভাত উলায়।
গম গম চাম আৰু তেতিয়াহ'লে এই মই আকৌ সেই এ জি প্ৰিণ্ট আহিলেহে চাম আৰু।
মই তাতে চাইছো, তাতে তোমাৰ তেনেকুৱা আহিছে।
উম মই হল ৰেকৰ্ডিং সব মই চাব নোৱাৰো গম পাইছা নে। কিবা যে মাজত এনেকুৱা ধোঁৱা সোৱা আহি যায় যে।
আ মাজত আকৌ তোমাৰ এই থ্ৰি বেক্স কিবা এডভাৰটাইজ এটাই আহি যাব তেনেকুৱাই আহি যায় মানে।
অ আছেই বহুত প্ৰব্লেম সেইকাৰণে মন আছে মই মানে কি হয় দুদিনমান ৰকি দিব লাগে। জোন বিলাকটো ৱেব ছিৰিজ থাকে, শুনিছ। হেল্ল' হেল্ল' অ বোলো জোন বিলাক ৱেব ছিৰিজ থাকে।
অ
সেই ৱেব ছিৰিজটোৰ বিলাক এইচ ডি প্ৰিণ্টত আহি যায়। কিন্তু চিনেমা বিলাক এইচ ডিত আহিবলৈতো কেইদিনমান টাইম লাগে।
অহ ও।
কিন্তু নতুন যদি ৱেব ছিৰিজ আহে ৱেব ছিৰিজ আহিলে তো একদম হাই কোৱালিটিত পাই যাবি। থাউজেণ্ড এইট টি পি ফোৰ জি এনেকুৱাত পাই যাবি।
কপিল দাই কৈছিলে যে তাৰ পৰা আকৌ ডিলিট হৈ যাব তুমি সোনকালে ডাউনলোড কৰি লোৱা কি কৰি আছিলে মানে। কপিল দাই যে কৈ আছিলে। হেল্ল' বোলো কপিল দা যে কৈ আছিলে তোমাক এই ডিলিট হৈ যাব। এই এইটো সোনকালে তুমি ডাউনলোড কৰি লোৱা। হেল্ল'